হেল্ল'
কি কৈইছা?
মই এই এনেই এই ভাত খাই উঠিছো তুমি?
মই এনেই আছিলো। বাহী খবৰ -খাতি কোৱা?
খবৰ ভালেই ভালেই তোমাৰ?
বঢ়িয়া বঢ়িয়া ভাত কিহে, ভাত কিহে?
ভাত এই আলুগুটি আৰু ডিম।
অ অ বাকী স্কুল নাই নি? মই খালো খালো সেই দালি আৰু আলু ভাজি। তাছ,
স্কুল নাই নাই এই একজাম খতম হৈছে বন্ধ দিছে।
আহ কেনেকুৱা গ'ল?
এ ঠিক ঠাকে গৈছে আও।
অ অ আজি আছিলে নাই?
কালি এই খতম।
অ অ আজি কাৰ আছিলে?
আজি এইটো কি আছিলে ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়েৰ আৰু হেই য়ৰ এইটো ছেকেণ্ড ইয়েৰ আৰ্টচৰ।
অ অ আজি মানে এদমৰ দেখিছিলো।
অহ অ।
অ জিমৰ আহি থাকোঁতে থাকোতে। কালি কত গৈছিলা?
এ কি আছিলে এটো এই মিনময় যে মিনময় বাৰ্থডে। মানে খানা দিছিলে তাত।
অ অ। অ পিয় পিছত পিয়ুষ হেতক লগ পাইছিলো বাও।
এই ল অলপ দেৰি দেৰি হৈ যাব বুলি অলপ সোনকালে আহিলো।
অ মিৰাজৰ দেৰি হব বুলি নেকি?
অ অ আৰু তাকে চকাটো পোতে পামেই নাছিলে মানে।
অ অ সি সি কিমান সি ক'ত ললে এডমিশন মানে?
সিও আমাৰ আমাৰ আমাৰ শেইওতে।
ত চবি স্থাৰটি লৈছ নি? অ অ এইবাৰাতো একজাম আহিলেই আউ। ইষ্টাৰ নপ বন্ধ দিছে নি?
বন্ধ মানে আমাৰ এই ইহতে পৰীক্ষা খতম হোৱালেকে বন্ধ। কিন্তু চাগে গৰম বন্ধ দিব। গল নাই নেজানো।
আমাক দিয়া নাছিলে বাৰু এতিয়া তোমাৰ লগত টো নিদিব চাগে ক'ত দিব।
তাকে নিদিয়ে চাগে।
কিন এইটো কি বুলে মোৰ মই এই এপটো কেনে মই থা থ্ৰি ফিফটি মান হৈছিলে হা ডেকচ বৰ্ডত।
অ অ।
তাৰ প্ৰচছেচ সেভেণ্টিন নে কিমান দেখাই আছে।
অ। কি কি এ হেৰি হৈ গ'ল নেকি আকৌ এইটো মানে যুদ্ধ হৈ গ'ল নি?
নাই নাই হোৱা নাই হোৱা। একচেপটেদ বুলি দেখাই আছে ন।
অ সেৰিক সুধিবা ক সেই চৰ তোক।
সেইটো কোন হয় নো?
এ সি স্থানৰে আছিলে। এই মানে এইটো আৰ চি জত ব্যস্ত আছিলে।
অ এই কৰ্ণ লগৰটো নি বাও।
মই ভালকে চিনি নাপাওঁ বাও।
সুশাংক সুশাংক মানে? এ অলপ ওখ ইমান ওখ নহয়। হকতকে নহয় জানো? অই সেই সি সেইটো হে নি সেইটো?
অহ।
উম।
সি সি সিয়ে য়ে মানে বনোৱা হয়। সেই গুপ টোত।
হে ইনে সেইটো মানে হয় কি? মই এতিয়ালৈকে ভালকে বুজিয়ে পোৱা নাই।
মানে এইটো তুমি হেৰি কৰিব লাগিব পাতিব লাগিব মানে।
অ এতিয়াত ধেটোত দিয়ে কোনে?
সেইটো সেইটোহে নেজানিম।
কেনে?
জিটি জিটি পাতি পাতিলে নহ'ব আকৌ দেই।
অ গম পাও গম পা গম পাইছো মোক গোটেই এই কি বুলি কয় দুটামান ৰিল যে কেনে হলে তাত বোলে মানে মই ফেনখন লগাইছিলো চেন খানে আৱাজ খন বহুত ঘতৰ ঘতৰ মানে বহুত আৱাজ দি আছে
আহ
ইমান চিলিৰ কাৰণে ৰিজেক্ট কৰিছে
অ অ অ অ মোৰতো প্ৰথম প্ৰথম কি প্ৰথম তিনিটা নে চাৰিটা মোৰ গোটেই কেইটা আহি চে তাৰপিছতে গম পাইছো ন
পিছত মানে এইটো অ ইয়াত কিবা ফুৰা কথা পাতিব লাগে নহ
অহ অ ভ্ৰমন ভ্ৰমণ
এইবাৰ গৰম বন্ধত ক'ত যাবা
কাল কাইলে যাম কাইলে কাইলে হেৰি এইটো কি নাকাটি যাম
নাকাটি নাকাটি সেইটো ক আছিলে
এই এইটো গুৱাহাটী চাইডে
অ অ আচ্ছা কৌ কোনোবা আছে
নাই নাই ৰাহুলৰ পী পীয়ুষ নাযায় ৰাহুল যাব মানে আমাক তেনেকুৱা অ ফুৰিবলে ফুৰিবলে অ
অ এই পুপুলিকটো চিনি পাই নহয়
পুপুলি চিনি পাও ন পাওঁ অ
উম তাৰ লগত কি উস্তাদি মাৰি মাৰি কথা পাতিছো আম মোৰ ইউ এছ মোৰ ওচৰত এইটো মোৰ আফ্ৰিকাত ঘৰ আছে তাৰ ডুবাইত ঘৰ আছে কি মানে আলটিমেট লেভেল মান মে কথা পাতিছো আৰু
অনুপ অনুপমা নাই নেকি
অনুভৱ নাহি এটা আইফোন আৰু
অঁ অঁ অঁ
এইবোন ইয়াত ডাউনলোড নহয় এনেকুৱা খং উঠিছিলে মোৰ তেতিয়া এইটো থ্ৰী ফিফটি থ্ৰী পাব লাগে চছেভেনটি কৰি দিছে। ইমান মানে এনেই পেল পেত পটাই থাকিলো কিমান কিমান দেই ভালে মানে এইটো কিমান পাঁচটা ছটা কৰিছিলো হপায়
তিন মিনিটকে মানে তোমাৰ ধৰি লোৱা এঘন্টা
এঘন্টা এনেই বেল বেলাই থাকিলো টেন মিনিট ন আমি ধিয়ে মই মানে এনেকে কথা পতা নাই একেবাৰে কলটো কাট খাই যায়গে আৰু তাৰ পৰা আকৌ কল লগাই লওঁ সেই কথা কেইটা কমপ্লিট কৰিবলে
অ
ইমানেই বেছি মানে কথা পাতো তাক তাকে কাইলে আকৌ আফ্ৰিকাৰ পৰা আহুঙগে নেকি
যাব পাৰ যাবা যাবা
মানে কি বুলি কয় মোৰ মোক আকৌ এই ৱানএট পাৰ্টনাৰশ্বিপো দিলে নহয় গম পোৱা নাই
উ কিমান পাৰ্চেন্ত
মোৰ ফৰ্টি নাইন বিৰাটৰ ফিফটি ওৱান অকমান তাক মানে তাক এ লাগ এতিয়া জোতা চোতা লাগিলে কবা।
তাকে অলপ দামতটো খালি আমাৰ হেৰিয়ত বঢ়া আৰু মানে অ।
এ মোক মোক কলে হ'ল মই। মই কমত মই ফ্ৰীয়তে দি মই ফৰ্টি নাইন পাৰ্চেন্টৰ মালিক।
আৰু তুমিতো তেতিয়ো তুমি ফ্ৰী কে দিবা পাৰিব।
আহ।
আহ অ।
আমাৰ এই এ মোক কলেই হ'ল মই। সিহতে কাইলে আকৌ এইটো ৰনাল্ডৰ লগতো মিটিং এখন আছে।
আহ কিহৰ।
এই কিবা এইবাৰ প্ৰটোগল বোলে কিবা নিজি। কি বোলে এনে হাওঁ।
অ নিজিকে বুলি শুনি আছো।
ফুটবল নাচাও বাশু ফুটবল নাচাও বাও সেইটোৱে। হিয়ে ৰেটেমেণ্টো বুলে ইয়াৰ হেট প্ৰটোগ্ল্ডটো পুচ কৰি দিব লাগ নেক্সট্। ফিফাৰ কাৰণে।
অ আচ্ছা হেতু ভালেই ভালেই।
তাক সহায় কৰি দিব লাগে বোলে।
অ।
তাৰপা টোপুত আমাৰ পুকুৰীও আৰু পুপুলিৰো এইটো ইলন মাৰ্কসৰ লগত এইটো। কিবা আছিলে ফিফটি ফিফটি পাৰ্টনাৰশ্বিপত আছে দুটাই।
অ বা বেলেগ দেখুন ঔ ফিভতি ফিভতি।
উ আজি দিনটো কইলা কি ইনে।
মই উঠিছো মানে তোমাৰ এঘা ইলেভেন কিমানত। তাৰপিছত অলপ। এই মানে এই একদিন এক্সজামৰ কাৰণে অলপ মানে। এই অলপ দেৰি হৈ হৈছোয় খোৱাাতটো আৰু মানে ৰাতিপুৱা সোনকালে উঠিবলগীয়া হৈ যে।
অ অ আজি মমান আচ্ছা শুই উঠি আছে ফোনে চাইছা।
ত ফোন অলপ টাইম ফোন চালে তাসত। এই আমাৰ নব বুলি কোৱাতে ফোন মাৰিলে এইটোত তাৰপিছত তাৰ লগতে পাতিলো বিশ। নাই দুবাৰ পাতিলো দুবাৰ তাৰপিছত এতিয়া তোমালৈ মাৰিছো।
অ কিমান হ'ল তোমাৰ।
এতিয়ালৈকে চাবমিট এতিয়া চাবমিট কৰিছো হেই এটা অকল হেৰি হৈ আছে পষ্ট।
আহ খুলি অ খুলিছাহে নেকি তুমি?
অ মই এইটোহে সেই পাইছো এতিয়ালৈকে চেভেনটি ফাইভ নে কিবা।
অ মানে অ তুমি ইউ পি আই দি দিব এতিয়া পাৰিলা নাই।
দিলো অ সেইটোৱে দিলো। আজি নহয় এই কালি। পৰহিয়ে পাইছো পৰহি যাৰ পিছত মানে তোমাৰ হেৰি চছেভেণ্টি ফাইভ সোমাইছে।
অ মোৰ ইতিয়া টোটেল কিমান হৈ আছে।
উম এতিয়া টোটেল ওৱান হাড্ৰেড কিমান মানে পেণ্ডিং দেখা আছে।
অ অ অ জানো তিয়া ম মোৰ। টো টো কিন্তু আমি কি গোতেত গোতেত কথা পাতিছিলো।
ৰিজেকৰ দি ৰিজেকৰ কাৰণটো দেখ। খাইছে।
অ এটা বাও কিবা। কথা পতাটো বেয়া হ'ল। তাৰপিছত এটাত বোলে চাউডটো বেছি তাৰ এইকেইটাটো একচেপ্টেড আছে।
অহ।
মানে এটাত ফ ফিফটি ওৱান পাইছো ইটু টু হৈ নাযায় জানো।
অ অ তোৰ হৈ যায়।
এটা ফিফটি ওান এটা ফৰ্টি এইট এটা থাৰ্টি। আৰু এটাত ফৰ্টি ছিক্স।
অ অ।
উ বেছিয়ে পাই বহুতে পাইছিলি। কথা বতৰা স্কিজ বহুত আছে নিদিলে, নিদিলে আও।
এই ৰিফ্ৰেছ মাৰি ছাবা ৰিফ্ৰেছ মা-
নাই নোনো নাজানো আও এতিয়া মোক এতিয়া মোক কাৰাবালৈ কল কৰিলেও মানে এনেকে নাযায় নাযায় তেনেকুৱা থাকে চাৰ্ভাৰ ইৰোৰ প্লিজ ট্ৰাই লেটাৰ কিবা কিবি। কি দেখাইছ।
এ মোৰ মোৰো দেখাই ৰে কেতিয়া কালি কালি মোৰো দেখাইছিলে মই কৰোতে। এ কেতিয়াবা সেইটো হেৰি হৈ থাকে মানে চাৰ্ভাৰটো।
অ তাৰপিছত এইটো কি বুলি কয়? মই অকল আগতে এই পুলিৰ লগতে কথা পাতো তাৰ লগত এই তিন একেলগে তিনটা কল কৰিব নোৱাই। কি ন?
অ অ নোৱাই নোৱাই একেলগে নোৱাই।
একেটাকে তিনিটা কল এদিনত নোৱাৰি নেকি আমি তিনিবা- পাতি দিলো সেই সেই তিন নম্বৰ বাৰটো গোটেইটো ব্লেংক দেখাই আছে। এনে এনে মানে, যি টি আৰু মানে।
অ অ।
এতিয়া এতিয়াতো এতিয়াতো মোৰ টাস্ক কমপ্লিট নহয় ন।
এ এ নহয় এতিয়া কে কেনেকে নহ'ব এতিয়া মোৰ লগ পাতিছা নহয় এতিয়া হ'ব।
অ মানে মোৰ টাস্কটোতো নাবাঢ়ে চাগে?
বাঢ়িব নহয় নহয় তোমাৰো বাঢ়িব। অ তুমি খালি এইটো চাবমিট কৰি দিবা মানে তাৰপিছত চামিত বুলি আহি থাকে নহয়।
অহ অহ।
তেতিয়াহে তোমাৰ সেইটো মানে টাস্কটো হ'ব তুমি স্বামি-
উ মোৰ চাবমিট গোটেই কেইটা প্ৰচেচিঙতে আছে এতিয়া।
মোৰ আছিলে মোৰ কালি নে
এতিয়ালেকে এটা হোৱা নাই।
মানে এতিয়ালৈকে চেক হোৱাই নাই ভালকে।
নাজানো অ অ হলেই নেকি?
হ'লে নেকি?
অন্তেন
নাই নাই সেই নিজে নাই নাই নিজে নিজে হ'ব নিজে নিজে সেই হৈ যাব।
অ অ অ বাকী আইতাই কি কৰি আছ-
উ হেয়া মাহী ঘলে গৈছে মই বৌ লগত আছো।
অ অ বৌ মানে অ
বৌ এই আমাৰ আইত ভাগৰ মাক।
অ অ অ এইটো ক'ত আছা ঘৰ ঘৰতে নেকি?
ঘৰতে অ মানে বোৱা ইয়াত থাকে আজি আজিকালি মানে।
অ নাহানি ই নাইমপুৰ।
নাইমপুৰ তেনেকে যোৱা নাই বাৰু দেই এত-
অ এই ইয়াল কবা অ অ অ অ অ অ
সেইটো কথা উম মানে ওৱান থাউজণ্ড ৱান থাউজণ্ড ফাইভ ফাইভ হাড্ৰেড।
অ
কে মানে হেজাৰ দিছো অকল
অ অ কি কিবা। এতিয়া কেনেকেকে কিবা কিবা এজেঞ্চিৰ লগতে নিজে প্ৰাইভেট কে।
প্ৰাইভেট কে মানে এজেঞ্চিৰ লগত নহয় নেকি দেই সিহঁতে নিজে সেই
অ মানে এনে গাইড চাইড নাই আৰু
হু
অ